হেল্ল'?
অ কোৱা?
অ কি কৰি আছা?
আছো এনে।
অ অ ঠিক আছে দিয়া। ময়ো আছিলোঁ এনেই বোলো তোমাৰ এবাৰ ফোন কৰোঁ খবৰো লওঁ।
ভালে আছা?
আছো ভালে আৰু। এহ চাহ -তাহ খালা নেকি?
খালো। খোৱা লোৱা হ'ল তোমালোকৰ?
অ হয় চাহ -তাহ দুপৰীয়াতো খানাটো দুপৰীয়া জল্দি খালো এতিয়া চাহ তাহ খাম আৰু মই খোৱা নাই বাৰু? দুপৰীয়া খানাতো হৈ গৈছে। দুপৰীয়া খানা চানা খাই মেলি অকণমান ৰেষ্ট হ'লোঁ এতিয়া আৰু ভাবিলোঁ এবাৰ তোমাক খ ফোন কৰোঁ, খবৰটো লৈ মেলি এতিয়া চাহ বনাম। ৰাতিলৈকে আৰু ভাবিছো মাংসয়ে খাওঁ আৰু।
নতুন ৰেচিপি
নতুন মানে মাংসটোতো বাৰু সেইয়ে আৰু নতুন নহয় বাৰু মই মোৰ তাই কিবা এটা হিচাপত বনাও আৰু
উম কেনেকে ভাবিছা?
অ তাকে মুৰ্গীৰ মাংস আনিম আৰু ভাবিছো এতিয়া চাহ তাহ খাই মেলি ওলাই মুৰ্গী মাংস অকণমান আনো আনি পেলাই অকনমান মানে বেলেগকে বনাও বাৰু তোমাক কৈ আছো মই কেনেকে বনাও
উম কোৱাচোন শুনো
ভাবিছো আৰু এক কিলো মান মুৰ্গী মাংস লৈ আহো আৰু আনি পেলাই মাংস মানে হেৰি কৰো আৰু মই ভালদৰে ধুই মেলি উহুম অকণমান হালধি, অকণমান কেঁচা তেল দি পেলাই আৰু নহৰু পিছা অকণমান আৰু। অ দি পেলাই অকনমান সময় ৰাখি থৈ দিওঁ আৰু অ এইটো সানি মেলি অকনমান সময় ৰা থাকি থৈ দিওঁ, সেইখিনি সময় আৰু ৰাখা সময়খিনিতে মই পিয়াজ কাটি লওঁ আৰু। আ নিজৰ হিচাবত ধৰা ডাঙৰ পিয়াঁজ দিলে তুমি চাৰিটা ডাঙৰ পিয়াজ এক কিলো মাংসত দিলে হৈ যায় ডাঙৰ চাৰিজনত হলে আৰু। ডাঙৰ পিয়াজ চাৰিটাকে মানে ধুই মেলি পিনি বাকলি গুচাই ধুই মেলি একেবাৰে মিহিকে কাটি লও
অ
লৈ পেলাই নহৰু নহৰু, আদা অকণমান লাগে আৰু কেইফোটামান সমান সমান আদাতো অকনমান কমকে দি নহৰু অকনমান বেছিকে দি পেলাই সেইখিনি পিচি লওঁ লৈ পেলাই শুকান জলকীয়া এ দুটা দিলো তাৰ পাছত তেজপাত দিব পাৰি দুটা তেজপাত তাৰপিছত দে গৰ গোটা গৰম মছলা থাকে নহয় সেইটো গোটা দাক দেৰি ইলাচি দিব পাৰি ডালচেনি দিব পাৰি এনেকে অকনমান আৰু দু দুটা দুটা চবৰে লৈ মেলি তাৰ পাছৰে সেইখিনি সময়ত তোমাৰ মাংসখিনিতো মছলাটো সোমাই যায় আৰু যিখিনি দিলোঁ, তাৰপিছত আৰু কেৰাহি গৰম হোৱাৰ পিছত গৰম হোৱাৰ পিছত মানে মই তেলটো দিওঁ আৰু কেৰাহিখন যেতিয়া গৰম হব তাৰ পিছতে তেলটো দিওঁ তেতিয়া তেলটো ভালকে গৰম হৈ যায় গৰম হোৱাৰ পিছত তাতে মানে যিখিনি গোটা মছলা ৰাখিলোঁ। নাই ইলাচি দালচেনী সেইখিনি দি পেলাই সেইখিনি দিওঁ শুকান জলকীয়া দিওঁ তেজপাতটো দিও দি পেলাই সেইখিনি অকণমান লৰাই মেলি তাত পিয়াজখিনি দি দিওঁ
তুমি কিন্তু আগতকে বহুত জনা হৈছে।
হয় নেকি হো হো হো অ
অ আগতে ইমান জানা হোৱা নাছিলে এতিয়া বহু খিনি অভিজ্ঞতা হ'ল।
হয় নেকি ধন্যবাদ ধন্যবাদ আহিবা কেতিয়াবা অ তাৰপিছত মানে আৰু পিয়াজখিনি অকণমান মানে ৰঙচুৱাকে ভাজি লওঁ আৰু
উম উম
পিয়াজ খিনি ৰঙচুৱা কে ভাজি পেলাই তাত মানে নহৰু খিনি যে পিচি থৈছিলো নহ নহৰু আদা সেইখিনি পিচা খিনি মানে তাত দি দিওঁ আৰু পিয়াজৰ লগত সেইখিনি দি মানে দুইখিনি বস্তু অকনমান ভাজ খুৱাই লওঁ আৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি লওঁ। লৈ পেলাই তাত আৰু মানে মইতো মাংসখিনিত অকণমান অকণমান মছলা দিছিলোৱেই বাৰু তাত আৰু অকনমান মছলা দি দিওঁ আৰু যিমানখিনি পৰিমাণ লাগে ধৰা তুমি এক কিলো মাংস দিছা তাত মই জিৰা দুচামুচ এক চামুচ যদি মই তাতে আগতে দি থৈ দিলো। এচামুচ আৰু ইয়াতে দিদিলো আৰু তেলৰ লগতে বাকীখিনি পিয়াজ অ আন্দাজে নিজৰ নিজৰ নিজৰ হিচাপত দিব পাৰি দি মেলি মছলা খিনি অকনমান ভাজি তাত দুটা বিলাহী দিলো বিলাহী খিনি দি অকনমান কম জুইত লৰাই তাত অক অকনমান পানী দিলো মছলা খিনি মানে গোটেই খিনি আৰু অকনমান মিহলি হোৱালৈকে আৰু। অকনমান পানী দি দিওঁ দি পেলাই সেইখিনি পানীত লৰাই মানে অক জুইটো অকনমান কমকে দি পেলাই সেইখিনি মিক্স যোৱালৈকে মানে ভাজ খুৱাই দিওঁ। ভজাৰ পিছত মানে সেইখিনিৰ পৰা অকনমান তেলতটো অকনমান মানে উঠি আহে নহয়। অহাৰ পিছতে যে মাংস খিনি থৈ দিওঁ মাংস খিনি আৰু অক অলমান দি পেলাই আৰু মাংস খিনি দি তাৰ লগত আলু খিনি দি দিওঁ দি পেলাই আৰু সেইখিনি আৰু জুইটো বৰাই দি পেলাই ভাজি থাকিব লাগে। নিখিৰি ভাজ খোৱাই আৰু অ এনেকে ভাজি মেলি ভাজি দি মেলি দহ মিনিট সময় মান ভাজি দিলে আৰু। মাংসখিনিৰ পৰা পানীটো গুচি পেলাই অকনমান অ ঢাকনিখন দি দিব লাগে আৰু অকণমান সময় কম জুই দি পেলাই। মাংস ভাজি থাকোতে অকণমান ঢাকনিখন দিবও পাৰে দি পেলাই অকনমান পানী টো উঠে নহয় সেই পানীটো মৰি যোৱাৰ পিছত তেলটো উঠিব। সেইখিনি মানে চাব লাগিব আৰু মানে জুইটো মানে নিজৰ ইচ- হিচাপত দি মেলি যেনেকে মানে পানীটো মৰি যোৱালৈকে অকনমান ভাজ খুৱাব লাগিব। তাৰ পিছত সেই ভজা খিনি অ হোৱাৰ পিছত কেতিয়াবা আৰু ভজা মাংসটো খাবৰ ইচ্ছা যায় নহয়। এইখিনিতে অ খাওঁ খাওঁ বিৰাট ভাল পাওঁ আৰু ভজা মাংসটো খাবৰ কাৰণে।
আত্চ্ছা।
তাৰ পিছত সেনেকে যদি ভজা মাংস খাবৰ ইচ্ছা থাকে সেইখিনি সময়ত মানে ভজা মাংসতটো ৰাখি থ'ব পাৰি আৰু।
উম।
ৰাখি থৈ দিলোঁ দি পেলাই তাত মানে আমি
ভজা মাংসৰ ভজা মাংসৰে মছলাটো খাই পাইছা নে নাই?
পাইছো পাইছো বিৰাট ভাল লাগে।
ভাল মানে খুব মানে সোৱাদৰ হয়।
বৰ সোৱাদ বৰ সোৱাদ। ৰুটি লগা আৰু সেইখিনি সেনেকে মানে ভজা মাংসটোৰ লগত কেতিয়াবা ৰুটি চুটি খায়ো ভাল লাগে ন। সেনেকে খোৱা নে?
খাওঁ খাওঁ খাওঁ। বহুত ধুনীয়াকে খাওঁ, খুব ভাল পাওঁ।
আমাৰো আমাৰো ঘৰত চলে এইবিলাক চবে ভাল পায় বাৰু আমাৰ পৰিয়ালৰ। তাৰ পিছত মই মানে সেই মাংসখিনি যে পানীটোৰ কথা ক'লো পানীতটো দিব পাৰি আৰু। পানীটো মানে যদি মই গৰম পানী দি দিওঁ। বেছি ভাল আৰু গৰম পানী দিব পাৰিলে গৰম পানী দিলে তাৰমানে মাংস খিনি সোনকালেও হয় আ- আৰু মানে ঠাণ্ডা পানী দিয়াৰ লগে লগে মছলাটো অলপমান হেৰি হৈ যায় নহয়। গৰম পানী যিমান পাৰো আৰু গৰম পানীয়ে দিব চেষ্টা কৰো আৰু।
আত্চ্ছা।
পানী পানীতটো দি পেলাই মানে জুইতটো পুৰা বৰাই মেলি আৰম- দছ মিনিট বা পোন্ধৰ মিনিট মান হ'লেই আৰু তাত মানে মই কৰো কি এ গৰম মছলা থাকে নহয় গোটা গৰম মছলাটো যদি অক- অকনমান আগতে জিকাই পেলাই মই পিচি ল'ব পাৰো, অ। বিৰাট ভাল লাগে হোৱাৰ আগে আগে মানে কি হয় যেতিয়া মানে মাংসটো হ'ব আৰু।
উম।
মই চাওঁ যে মাংসটোত মানে এনেকে ফুটি ফুটি হোৱাৰে উত্তাল এটা আহে নহয় আহিলে মানে কি হয় যদি মাংসখন হয় আৰু। ফুটি ফুটি মান এটা এটাকে এনেকে এনেকে ফুটি ফুটিৰ ওপৰ ফালে গুছি যায় আৰু।
ব পাৰা।
জিবা পুৰি যাবচোন তেতিয়া সেনেকে নোৱাৰি বাৰু।
টেষ্ট কৰিব পাৰ মানে জুতি এটা ল'ব পাৰি আৰু সেইটো।
জুতি ল'ব পাৰি জুতি ল'ব পাৰি তাৰ পিছত মানে মাংস টো মানে হোৱাৰ পিছত আৰু সেনেকে উতলটো ভালকে আহিলে আৰু বন্ধ কৰি দিব পাৰি যদি মানে অকনমান বেছি জোল কৰি খাই আৰু পনীয়া অকনমান বেছি হেৰি কৰি ৰাখি দিলে হৈ যায়। যদি কিছুমানে অকনমান তৰকাৰী টাইপৰ কৰিও খায় গন পানীটো শোৱাই দিব পাৰি আৰু অকণ অকণ ৰাখি মেলি আৰু। সনেকে যদি আমি মাংসটো মানে ভাতৰ লগত খাওঁ। তেতিয়াহ'লে অক- অকমান জোল টাইপ ৰাখি দিলে বেছি ভাল লাগে।
ৰাইজক খুৱাম বুলি ক'লে পুৰা কেৰাহী ভৰ্তি কৰি দিলেই হ'ল।
যোনে যেনেকে খাব পাৰি নে এনেকে কে বনালে আৰু মাংসখন মানে এনেও মুৰ্গীৰ মাংসটো অকনমান বেছি জোলটো ভাল নালাগে। মই সেনেকে নবনাও বা, অ কম জোল হলে হল মছলাটো লাগি যায় যে খাই
হৈ থাকিব লাগে
এনেকে বনালে আৰু মাংস খ
লাগে থাকে তেতিয়া খাই বেছি টেষ্ট আছে সোৱাদতটো বেছি হয় তেতিয়া
অ আৰু তাৰ ওপৰত হেৰি দিব পাৰি ধনিয়া পাত ছটিয়াই দিলে হোৱাৰ তাৰ পিছত দি মেলাই ঢাকনি মাৰি থ'ব পাৰি তাৰপিছত সেইটো আৰু ভাতৰ লগতো খাব পাৰি যেতিয়া হলেও নহয় মই পোলাও খাওঁ অ ৰুটি পোলাও এইবিলাক অ অ সেনেকে খাব পাৰি আৰু ভাল লাগে বিৰাট ভাল লাগে আজি ভাবিছোঁ আৰু ৰাতি ৰাতিলৈকে এতিয়া চাহ তাহ খাই মেলি যাওঁ আৰু বজাৰৰ পিনে ওলাই
যিমান বৰ্ণনা দিছে তো খাবৰে মন গৈছে।
আহিবা নহ'লে খাব পাৰিবা
সুস্বাস্থ্যৰ আহাৰ খাবৰ কাৰণে।
অ সুস্বাদু কিমান দূৰ হয় কিমান দূৰ বনাব পাৰো
খাব লাগিব তোমাৰ হাতৰ ব্যঞ্জন,
অ আহিবা নিশ্চয় বনাম আহিলেতো আৰু ভালেই লাগে যি খোৱা ভাতৰ লগত খোৱা ৰুটিৰ লগত খোৱা পোলাও খোৱা কৈ দিবা আহিলে
মই আৰু আমলেট
সেনেকে বনাই ও হু সেনেকে আৰু খাই ভাল লাগিব আৰু তুমিও বনোৱানে এইবিলাক,
আমলেট বনাওঁ সহজ তৰিকাত সহজ উপায় অৱলম্বন কৰি
অ
বঢ়িয়াকে দুই মিনিটত ৰেডি হৈ যায়।
দুই মিনিটত
হা
দুই মিনিটত হৈ যায়
হয় দুই মিনিটত ৰেডি হৈ যায়।
অ অ অ অ পিছে হয়ে আৰু এনেও আৰু ল'ৰা মানুহৰ কাম বিলাক জল্দি জল্দি হ'লে আৰু টাইমো নাথাকে অ ওলাই যাব লগা থাকে জল্দি জল্দি হোৱা কাম বিলাক আৰু তেওঁলোক মানে সেইটো বস্তুত মানে বেছি আৰু পাকৈত
ব্যস্ত জীৱন নহয়
সেইটোৱে সেইটোৱে বাৰু আজিকালি মানুহবিলাক চবেই ব্যস্ত বাৰু
গাঁৱৰ মানুহ বিলাক অলপ বেছিয়ে ব্যস্ত সেইকাৰণে কম সময়ৰ ভিতৰতে চেষ্টা কৰে আৰু সোনকালে কিবা এটা ভাল মুখত লগা জুতিৰ কিবা এটা বনোৱাৰ কাৰণে
সেইটোৱে দিয়া বাৰু ময়ো এতিয়া চাহ তাহ খাই লওঁ আৰু খাই মেলি ওলাও আৰু বজাৰৰ পৰা কি বনাও চাও আৰু বেছিয়ে এনেকে নবনাও আৰু ওলাইও যাব লাগিব নহয়।
উম
কিবা এটা চিম্পুল কে লৈ পেলাই খাই আৰু যাওঁ আৰু ভাবিছো।
অ।
ঠিক আছে দিয়া।
অ তাকে আৰু ঠিক আছে।